হেল্ল'।
হেল্ল'।
অ' শুনিছা?
অ' শুনিছো শুনিছো, কোৱা।
অ' আচ্ছা আচ্ছা, কি খবৰ তোমাৰ?
ভালে ভালে, তোমাৰ?
আছো আছো।
আছো এনেই আছো।
অ' আচ্ছা। বাকী এনে কলেজ-চলেজ চব ঠিকে চলি আছে?
অ' অ' আছে আছে। তুমি গৈ আছা?
ঠিকে আছে, মোৰো ঠিকে আছে। এনেই বাকী কিবা ইণ্টাৰ্ণশ্বিপ বাগেৰা কৰি আছা নেকি?
নাই নাই, এনেই এতিয়া মানে, এডমিচন-চেডমিচৰ কাৰণে লাগি আছো আৰু। ক'ত কি হয় ইণ্টাৰ্ণশ্বিপৰতো পিছত! মাথা মাৰিম আৰু জব চবৰ কাৰণে বেছিকে চাই আছোঁ আৰু।
আচ্ছা! আচ্ছা! ঠিকে আছে দিয়া। বাকী এনেই ছেভিংছ, ছেভিংছ কৰা ষ্টাৰ্ট কৰিছা নে কিবা ফিউচাৰ কাৰণে?
ছেভিংছ মানে, অ'! অলপ অলপকে কৰবাৰ পৰা কিবা পালে কৰি থাকোঁ আৰু লাহে লাহে।
ছেভিংছ বহুত ইম্পৰ্টেণ্ট হৈ গৈছে আজিকালি। স্পেচিয়েলি হেল্থ ইঞ্চুৰেন্স কাইণ্ড অফ্ কাৰণ ক' বেমাৰবোৰ আজিকালি ইমান একছেনচিফ হয় বেমাৰ। ঠিক কৰাৰ কাৰণে মেডিকেল হেৰিবোৰ।
আৰু ফিউচাৰটো চি কিয়ৰটো হৈ থাকে।
অ'! বহুত চিকিয়ৰ হৈ থাকে। যদি ইঞ্চুৰেঞ্চ বা কিবা কৰি থৈ দিয়া যায়, তেনেহলে বহুত চিকিয়ৰ হৈ থাকে। বিকজ আজিকালি ইমান বেলেগ, বেলেগ ধৰণৰ বিভিন্ন ধৰণৰ বেমাৰ ওলাইছে যোনবোৰ ট্ৰিটমেন্ট কৰিবলৈ ইমান টকা লগা হয় ন'!
অ'! মোৰো লগৰ এটা ৰিচেণ্টলি বাপেকৰ এক্সিডেণ্ট হ'ল। তাতে হেল্থ ইঞ্চুৰেঞ্চে বহুতখিনি ৰিকভাৰ কৰি দিলে।
ইয়াই একচোৱেলি সেইটো আৰু মানে মিডল ক্লাছ মানুহৰ কাৰণে বহুত ডাঙৰ হেল্প হৈ যায় ন'। যদি, হেল্থ ইঞ্চুৰেঞ্চ বা কিবা কিবি থাকে।
অ'! বা আৰু ক'লা মই এয়া বুলিয়ে নকওঁ। লাইফ ইঞ্চুৰেঞ্চো আজিকালি বহুত দৰকাৰ।
অ'! বহুত ইম্পৰ্টেণ্ট হয়। একচুৱেলি মানে ছেভিংছ থাকিলে ন' ফিউচাৰটো চিকিঅৰ হয় আৰু যেনেকুৱাই প্ৰব্লেম নহওক কিয় পইচাটো বহুত চলভ কৰে। অলমষ্ট নাইটন্টি পাৰ্চেন্ট পইচাই চল্ভ কৰে।
অ'! অ'! সেইটো হয় বাৰু। ইতিয়াৰ পৰা শিকিলেও পিছত আৰু আৰু ভাল হয়। ইন ফিউচাৰলৈকে ৰিটায়াৰমেন্টৰ পিছত
সেইটোৱে, ৰিটায়াৰমেণ্ট বুলি নহয়। উম, ছেভিংছ কৰি থাকিব লাগে, যিখিনি পোৱা যায়। তাৰে প্ৰাইদলি যদি টুৱেন্টি পাৰচেন্টত যদি পোৱা পাৰা যায় যেন, ছেভিংছ কৰিব লাগে মানুহে। ছেভিংছ নহ'লে মিডিল ক্লাছ ফেমিলিৰ কাৰণে বহুত প্ৰব্লেম হৈ যায়। যেনেকে এক্সিডেণ্টে হ'ল কাৰ ইন ইঞ্চুৰেঞ্চে যিমানখিনি দিয়ে। কাৰণ, ক এখন গাড়ী এক্সিডেণ্ট হোৱাৰ পিছতটো নেক্সট খন কিনা পচিবল নহয় পতককে। মিডল ক্লাছ ফেমিলি কাৰণে। ইম্পৰ্টেণ্ট হয় আৰু লাইক ইন ফিউচাৰ এডু এডুকেশ্বনৰ কাৰণেও বহুত ইম্পৰ্টেণ্ট হয়। আজিকালি গভমেণ্ট হওঁক, কিবা হওঁক। হেৰি হৈ গৈছে ন' চবতে?
এই চেভিংছ বোলা বস্তুটো তোমাৰ সৰু আজিকালি সৰু কালৰ পৰা শিকাব লাগে আচলতে।
অহ, সৰুৰ পৰা, অহ।
অ আজি কালি যিমান এক্সপেৰিয়ঞ্চ হৈ গৈছে
বহুত এক্সপেঞ্চিভ হৈ গৈছে সব বস্তুতে সেইকাৰণে সৰু সৰুৰ পৰা ছেভিংছো বহুত ইম্পৰ্টেন্ট হয় মানে, যিখিনি পোৱা যায় আৰু এনেকা হয় ন সৰুতে যে কোনবা মানুহ আহিলে ঘৰত বা কিবা এটা দি থৈ গ'ল হাতত খাবা বুলি যে যোনখিনি পালে সেইখিনিয়ে উৰাই দিয়ে, সেইখিনি কৰিব নালাগে তাৰ পৰা টুৱেন্টি থাৰ্টি ৰুপিচ কে যদি ছেভিংছ কৰি যায়, সৰু বাচ্ছা এটাই সেইটোও বহুত সৰু বাচ্ছাৰ কাৰণে। মানে সেইটো শিকাব লাগে পেৰেন্ছে সেইখিনি যদি শিকাই যে নহয় চব যিমানখিনি পাইছে সেইখিনিয়ে মানে গোটেইখিনি খৰচ কৰি দিব নালাগে এটলিষ্ট কিবা হ'লেও বচাই ৰাখিব লাগে।
আমাৰ মা হতেও কৈছিলেই বাৰু আগতে অলপ থৈ দিবি
ই জেনেৰেলি সেইখিনি মোৰ মানে কি হয় ন শুনা নোযায় ন এইটো পাইছো আচ্ছা ঠিক আছে এইটো এইটো এইটো এইটো কৰি ল'ম সেইটো কৰি ল'ম বাট কি হয় কেতিয়াবা কি হয় লাগাৰ সময়ত বস্তুটো পোৱা নাযায় ন! তেতিয়া সেইখিনি যদি থাকে
আৰু তেত্তিয়াৰ পৰা চেফ কৰি সেইটো বয়সৰ পৰা ছেভ কৰিলে পিছত হাই ইডুকেনৰ কাৰণে সহায় হৈছে
বহুত সহায় হৈ যায় একজেক্টলি হায়াৰ ইডু নিছিনা আজিকালি এড'কেছনটো বহুত লাইক বহুত এক্সপেঞ্চিভ গৈছে, যিয়ে নহওক কিয় আগত্ছে। চব ফিল্ডতে এক্সপেঞ্চিভ, হম, অ ইভেন অ ইভেন এব্ৰত এব্ৰতত তো বা কিবা যি কি নহও কিয় চবতে, যিহেতু ইমান পইচাৰ হেৰি হৈ গৈছে ন এতিয়া।
আজিকালি কৰ্চ বিলাকো বেয়া হৈ গৈছে।
হা একজেক্লী, এন দেন পিছলৈও আৰু এতিয়া যোনটো আমাৰ এজ হয় সেইতো এজত যদি ছেভিংছ কৰিব ষ্টাৰ্ট কৰো দেন তেন সেইটো মানে ফিউচাৰটো ভাল কৰিব ন! আমাৰ এতিয়া কাৰণ কিয়, অ অব্যাছ্লী কাৰণ ক ফাউণ্ডেছ নতো ষ্ট্ৰং হলে পিছলৈও চব ভাল যাব মানে লাইফটো যদি স্মুথ কৰিব খুজিছো তেনেহলেতো অব্যাছ্ লী আৰু মানুহে কয় জাষ্ট দেট মানি কান্ত বাই হেপ
নহয় এতিয়া আমাৰ মা হঁতেও কৰিব লাগে পিছত ৰিটায়াৰমেন্ট প্লেনটো ভাল হয় পিছত।
যে ইমানে এইজ হৈ গৈ আছে মানুহবোৰৰ, ইমানে আজিকালি দিনত বেমাৰ বেছি বাঢ়ি বাঢ়ি গৈ আছে। কাৰণ কিয় শাক পাচলি ইমান বেয়া চবতে ইন্জেকক্ত কৰে বা কিবা হয় সেইবোৰৰ কাৰণেটো বহুত বেমাৰ হোৱা হৈছে ন! আৰু কিবা কিবা কিবি নতুন নতুন বেমাৰ
উম আৰু মানুহ বিলাকে আজিকালি মানে চেভিংছ কৰিব লগাত বেছি খৰচে কৰে
খৰচে কৰে অ দেখাবলে চচাইটিক দেখাবলৈ একজেক্টলি সেইটোৱে মানে আজিকালি মানুহ এনেকুৱা হৈছে যে অ তাহাঁতৰ ঘৰত যদি এইটো আনিছে মই কিয় ন নানিম মইও আনিম সেনেকুৱা হৈছে তাতছে যদি এইটো অ তাৰছে যদি এইটো ভাবে যে আচ্ছা ঠিক আছে এইটোতো চলি আছে ন মোৰ যে নতুন মডেলটো নহব নহলেও হব
উম
সেনেকে যদি ভাবে লাইক য়াংষ্টাৰছবোৰে আজিকালি যে আইফোন লাগে বা লাইক ছেমচাঙৰ দামী এছ চিজহে লাগে যদিও এনড্ৰইডত যদি কাম চলাব পাৰে ইমান যদি ইম্পৰ্টেন্ট নহয় তেনেহলে সেনেকে থাকিব পাৰে আৰু
তো চলিব পাৰো ন
অ একজেক্টলি ইমান ইমান শ্ব' অফ কৰিব নালাগে আৰু শ্ব অফ নকৰাকে
আৰু তোমাৰ কি কওঁ গৰমেন্টত আজিকালি বনাই দিছে ন তোমাৰ ইনভেষ্টমেন্ট কৰিব পাৰি মিউচুৱেল ফাণ্ডছত বা ষ্টকচত পৰি পাৰি ত' সেইবিলাকো মানুহবিলাকে শিক শিকিব লাগে
চাই পি আছে আজিকালি
আমাৰ মা হতে ভয় কৰিছিল বাৰু কিন্তু আজি আজিকালি জেনেৰেচনটোৱে কৰে আজিকালি অলপ ইনভেষ্ট ইনভেষ্ট কৰে
অ ইনভেষ্ট কৰে অ দেখো দেখো বহুত দেখিছো এনেকে ইনভেষ্ট কৰা এইটো ভাল অ ভাল প্লেটফৰ্ম হয় এইবোৰ একচুৱেলি ইনভেষ্ট কৰি কেনে যদি নিজৰ ছেভিংছ্ কৰিব পাৰে
চেভিংছ মানে এইটো ইন্টাৰেষ্টটো পাই থাকে আৰু মানে চছেভিংছো হ'ল প্লাছ ইণ্টাৰেষ্টটো পাই থাকে তাৰ মানে তেতিয়া তোমাৰ ডাবল হৈ যায় বস্তুটো এনেই থাকাতকে
এনে তুমি তেনুকা কিবা কৰিছা নিকি
নাই এনেই সৰু সুৰাকে মই এনেই ষ্টক ষ্টকত ইনভেষ্ট কৰি থাকো মাজে মাজে ইমান এটা হাই নহয় সৰু সৰু যিমান খিনি পাওঁ পকেট মানি হিচাপ
ইয়েচ ইয়েচ ৱা এনে পঅ পকেট মানি পৰাও সেইটোয়ে আৰু প্ৰকেট মানি দি কেনেকে বচাই কেনে কেনেকে মাহটো চলিব লাগে সেইটো যদি সবে শিকি যায় তেনেহ'লেতো কথাই নাই
অ সেই বেচিকেলি আৰু বেলেগক চাই পেলাই যা
নিজে নাৰাছিলে হ'ল অ সেইটোৱে যে অম মোক এইটো আছে মোকো সেইটো লাগে সেইটো সেইটো মেন্টেলিটি হ'লে বেয়া হয়। বহুত বেয়া হৈ যায় তেতিয়া তেতিয়া মানে এনেকুৱা হৈ যায় যে। লাইক যোনখিনি আছে সেইখিনিত উৰে উৰে লগতে আৰু যদি ক'ব পৰা অলপ এক্সট্ৰা কিবা কৰি কেনে পাইছে সেইখিনি উৰি যায় তেতিয়া কষ্ট কষ্ট কৰা নকৰা একেই হয় লাষ্টত যায় কেনে সেইটো মেণ্টেলিটিৰ মানুহবোৰৰ
আৰু কিছুমান এনেকুৱা লগৰো আছে যোনে মানে বেছিকেয়া কৰি দিয়ে যে কি বোৰ আছে বা মই এনেকুৱা আছো শ অফ টাইপ কৰে আৰু বেছি সেইটোত ধৰ আৰু বেছি ল'ৰা ছোৱালীবিলাক মানে এয়া হৈছে
অ একজেক্টলি আৰু উৰাই দিয়ে অলপ মানে লাইক উঠাই দিয়ে ন যে অ কৰ কৰ এনেকে কৰ তেনেকে কৰ এইটো এইটো চবৰে কথা শুনিব নালাগে যোনটো শুদ্ধ হয় যোনটো নিজৰ মনে কয় সেইটোোৱে কৰিব লাগে যোনটো ভাল হয়
হয়টো পৰেণতিং পেৰেণতিং ওপৰতো আম কব পাৰো স পে য শিকাইছে মানে বিলাক ই পইা দি দিব নালাগে লৰা ছোৱালীৰ হাতত
অ যোনটো এজত যিমান যখিনি লাগে সেইখিনি দিলেই হ'ল আৰু শিকাব লাগে সৰুৰ পৰা যে এইখিনি চেভ কৰিবি আৰু এইখিনি এনেকে এনেকৈ চলি চলাবলৈ জানাত টো মেইন কথা ন আজিকালি
অ আৰু চফটো মানে কমাব লাগে সেইটোয়ে মানে ক'ব লাগে যে দুখীয়া সহায় কৰিবি বা ইমানটা দেখাব নালাগে মানে আ আজি এতিয়া দেউতাকৰ পইচা দেখাই আছে বা মাকৰ পইচা দেখাই আছে নিজে কি কৰিব পিছলৈ সেইটোও টেনচন ল'ব লগা হৈ গৈছে ন
উ হ সেইটোৱেত এইবোৰ বহুত ইম্পৰ্টেন্ট হৈ গৈছে চব ফালৰ পৰা মানে কব গলে চাব লাগে আজিকালি মানে অকল যে ওৱান মাইন ট্ৰেক হলে নহব যে লাইক মোক এইটো বস্তুৱে লাগে মানে যি যি কাৰণে নহ মানি বুত ইম্পৰ্টেন্ট হয় পইচা আল্টিমেটলি পইচাই চব কৰে এতিয়া আজিৰ যুগত আগতে দিন বেলেগ আছিলে দিন বেলেগ আছিলে আগতে আমাৰ হয়তো মাহঁতৰ যুগত বেলেগ আছিলে বা আইতাহঁতৰ যুগৰতো কথা নকৱেই বাট এতিয়া হৈছে যে মানিয়ে মানে চব কৰি আছে ন ত' সেইটো কাৰণে মানুহবোৰে বুজিব লাগে যে পইচাৰ মূল্যটো কিমান হয় উৰুৱাতছে বেছি কেনেকে নিজৰ তাতে থৈ কেনে মই চলিব জানো লাইটো স্মুথ কৰিব পাৰো সেইটোত ধান বেছি দিব লাগে
উম এতিয়া তম আগতে মানুহখিনিৰ যিকোনো বস্তুৰ দামো কম আছিলে বিশেষকৈ কিছুমানেতো আগত শুনিছিলো মানে মানুহে মুখেদি কৈ পেলাই লিখিছিল মানে কৈ দিয়ে মাটিখিনি তেখেত উতৰ হৈ যায় কিন্তু আজিকালি এডোখৰ মাটি কিনিব গ'লে। বছৰ বছৰ। লাগি যায় এজন মানুহৰ। বয়স গুচি যায় তথাপি মাটি এটা কিনিব নোৱাৰে।
সেইটোৱে এয়া বহুত বাঢ়িছে।
সেনেকে চলি যদি ছেভিংছ কৰি। আমি এয়া কৰিও চলি যাব পাৰো কিন্তু চলিবতো লাগিবই আমি নোখোৱাকে থাকিব নোৱাৰো।
নোৱাৰো হয় হয় যোনখিনি লাগে আৰু। সেইখিনো কৰিব তো লাগিব ইম্পৰ্টেন্ট হৈ যায় অ বহুত ইম্পৰ্টেন্ট হৈ যায় আৰু বাকী। বাকী চব বাদ দিলো। হেল্থৰ কাৰণে চবতে মেইন হ'ল। ছেভিংছ যদি পইচা নাথাকে আজিকালি বেমাৰ। ভাল নহ'ব ন সেইটোৱে হৈছে আৰু বেমাৰ বহুত। কমন হৈ গৈছে আজিকালি।
আৰু ভালকে সৰু বেমাৰ এটা ভাল জোগাত দেখাব লগা হলে বহুত।
অঁ। আৰু যদি। ভালকে যদি একদম ৰৰুটৰ পৰা যদি কিবা এটা বস্তুৰ ট্ৰিটমেন্ট কৰিব হয় ন তাতে তুমাৰ ভাল ডক্টৰে এজন এজন ভাল ডক্টৰে ভালকে চাৰ্চ কৰে আজিকালি মানে বহুত ভাল এমাউন্ট এটাই লয় ত সেইটো যদি তুমি ভালকে ভাল কৰিব খুজিছা। মানি লাগিব তোমাৰ ওৰত যিমান পইচা তুমি সিমান ভাল ডক্তৰ এফ। এফৰ্ট কৰিব পাৰিবা ৰাইট। ত সেইটো কাৰণে বহুত ইম্পৰ্টেন্ এডুকেচনৰ ক্ষেত্ৰতো। যদি তুমি যিমান ভাল জেগাত বা যিমান ভাল কলেজত পঢ়িব খুজিছা বা যিমান ভাল এটা ডাঙৰ ডিগ্ৰী ল'ব। খুজিছা সিমান তোমাৰ টকা লাগিব।
উম, সেইটো যদি আমি বচৰ পৰাই ভাল কৰি লৈ আহ। সৰু কালৰ পৰাই তেতিয়া আমি পইচাটো। পিছলে ভাল জাগাত ট্ৰায় কৰিব পাৰিম।
ভাল জেগাত ইনভেষ্ট কৰিব পাৰিম। তিয়া আমি এতিয়া লাহে লাহে ডাঙৰ হৈ গৈ আছো ন এতিয়া যিমানে ডাঙৰ হৈ গ। গৈ আছো সিমানে দিন। দিন গৈ আছে সিমানে বস্তুবোৰ বেছি হাৰ্ড হৈ গৈ আছে লাইক বস্তুবোৰ এক্সপেঞ্চিভ হৈ হৈ গৈ আছে।। তুমি সেইবোৰ বস্তু মানে যোনবোৰ বেছি। নিজ হয় ন সেইবোৰো এতিয়া বহুত বাঢ়ি। গৈছে মানুহৰ আগতছে কাৰণে সেয়া তাকে আৰু ছেভিংছ ছেভিংছটো লাগিবই আৰু চবতে চব ক্ষেত্ৰতে যদি বেচটো ষ্ট্ৰং হয় তাকে আৰু দিয়াত
দিয়া দে দে দিয়া দিয়া অ অ অ অ